হেল্ল'। এ, শুই আছোঁ মই, লগৰ পাই আহিছে, দিকচাৰ মাৰিছোঁ দুইটা।
তোমাৰ এই বেকগ্ৰাউড মিউজিকটো আহি আছে, অকনমান হেৰি কৰিবা নেকি।
নহয় নেকি, তোৰটোও আহি আছে এইফালে যাওঁতে এতিয়া। ৰহ। মই অলপমান বাটলে ওলাই যাওঁ, এই ই মানে কাৰোবাৰ লগত কথা পাতি আছে লগৰটোৱে।
অ', অ', অ'।
মই বাটলৈ ওলাই যাওঁ। বাকী এনেই ভালেই নহয়?
ভালে ভালে। তোমাৰ?
ভাল ভাল, চলি আছোঁ।
উম।
আজি কি হ'ল, ডিউটি কি?
আজি ডিউটি এতিয়া কামৰ ঘৰলেপা যাব লাগিব তাৰপিছত গৈ পেলাই জানো কি হয় তাত।
যাম বুলি এটা কৰি, কি কৰ।
অ' কৰিম কৰিম দিয়া। উম।
এই ইহঁতো যাম বুলি কৈছে, আমাৰ ৰম-ৰমেশ আৰু এই হেৰি, সৰু বাবু আ, দুই এতিয়া যাম বুলি কৈছে ত' ফোন এটা মাৰিবি।
উম, মাৰিম।
উম, নেকি? তই কিমান টাইমত যাবি? কিমান টাইমত যাবি?
মই তোমাৰ, মই তোমাৰ চাৰে নটা নটা মানত, নটাতো বাজিলেই তোমাৰ, চাৰে নটা মানত যাম আৰু।
উম, আজি খেনো ভোজ আছেতো ন'?
অ' আজি ভোজ আছে, আজি মাছ ভাত চুব।
গম পাইছোঁ। হওক আৰু দে, তহঁতৰ মানে টাইমটো শেষ হ'লগৈ আৰু ন'?
ঠিক হল, ঠিক হল গৈ।
ঠিকে আছে, ঠিকে আছে, বাকী ঘৰত ভালেই নহয় চবৰে?
ঘৰত বাৰু ভালেই, তোমাৰ, তোমাৰ লোকৰ?
ভাল থেক আৰু।
উম, তাকে গৰমতটো যি মাৰি
এই, ইয়াক অ' চেলক লগ পাম না বাৰু।
চিল
হয়।
চেলক অলপ পাম, চেল এতিয়া অকণমান বিজি আছে চাগে।
কি কৰি আছেনো হি?
সি আজি তাক আজি বোলে লাটো দাই বোলে কিবা এটা দিম বুলি ক'লে তাক সণে কি চাগে তাত গ'ল নেকি শু
অ' তাৰ বোলে বিয়াৰ খবৰ শুনি আছোঁ হয়নে কিমান দূৰ, সঁচা।
জানো, সিটো মোৰ মততটো এইটো বয়সত বিয়া পাতি ত এতিয়া তাক, দেখি দেখাত নালাগে বাৰু।
সেইটোৱে, শুনামতেতো তাৰ বিয়া
কি কৈছা?
আ সুনামতে তাৰ বিয়া বুলি শুনি
অ' বিয়া হেল্ল'
উম এতিয়া আহিছে।
উম, মানে তোমাৰ উম উম, এইটো কি হৈছে জানো নেটৱৰ্কৰ প্ৰব্লেম নেকি পিছানে।
জানো, এই আমাৰ গাঁৱত আৰু কি কবি নেটৱৰ্কৰ কথা। মই, সেইকাৰণে যে কথাই পাতিব মন নাযায় মানে আজিকালি যে।
সচা নেটৱৰ্কটো কাৰণে মানে বহুত দিগদাৰ হৈছে।
হেল্ল' যাবি নি, ভাল লাগে।
উম নাপাই।
বাকী কি হাফ পেণ্ট চফ পেণ্ট লগাই যাবিনে আজি, নেকি গৰমো নহয়।
উম, হাফ পেণ্ট। এই গৰম হতে তোমাৰ এইবিলাক হেৰি কৰিছো কৰিব নাই আৰু এই হােনডাল পিন্ধি এনেকে যেনেকে থাকিবছো, তেনেকে যাম।
কি পৰিয়ালৰ মানুহখিনি মাতিছেনে আৰু মা
এনেকে আমাক তেনেকে মানে ভোজলে মাতিব লাগে নিয়ম মতে, কিন্তু মতা নাই এতিয়া মই এই বাটলৈ যাওঁতেহে, মোক মানে কৈ পালে, বৈ মাতিছো যেতিয়া।
গম পাইছোঁ, এই তোৰ বেকগ্ৰাউণ্ডত বহুত হুলস্থ ফুল আছে, কোনোবা আছে নেকি?
মই এই ঘৰৰ মানুহ বিলাক আছে, অলপ
অ' ওলাই যা, ওলাই যা।
উম উ তাকে, ওলাই আহিছো বাৰু।
বাকী ৰণীয়ে মোক ফোন মাৰি আছে বুজিছ।
তোৰ সি চাগে আহিব নেকি, সম্ভৱ।
সে মানে উঠাব পৰা নাই কলটো কৰিম বাৰু তাক পিছত।
উম উম, কৰিবা কৰিবা, উম সেইটোয়ে।
সি আহিব হৈছে চাগে।
তে যাব লাগিব, এতিয়া অ' গৰমতটো তোমাৰ কালি পৰহিলৈকে ঠিকে আছিলে, এতিয়া আজি এতিয়া ইমান গ গোপীয়া গৰম এটা মাৰিছে বুইছা নাই তোমাৰ, এই ব ফোনটো দিয়াৰ পাছত, উম, একদম থাকিবই পৰা নাই।
সেইটো হয় অ'। কেইবাৰ গা ধূলি?
গা বৰ্তমান দুবাৰ ধুলোঁ এতিয়ালৈকে। দুবাৰ ধুলোঁ গা।
ভালেই কথা বাৰু।
গা ধোৱাটো স্বাস্থ্যৰ পক্ষে ভাল কথা বাৰু।
উম, মানে গাটো ধুই থাকিব লাগে এই গৰমত এতিয়া। কেতিয়াবা গা ধুব মন নাযায় কিন্তু উপায় নাই ধুব লাগিবতো।
গম পাইছোঁ, উম। এই হেৰিৰ লগত যাবিনে আজি তই? এই মাইনা বুলি যে কয় তাৰ লগত নে কি?
নাই নাই তাৰ লগত নাযাও, সি মানুহটো অলপ আজিকালি বেয়া হৈ গৈছে বুজিছানে?
আহোঁ একেলগে দৌৰিলৈ যাই গোটেইকেইটা এন চি প্ৰেক্টিছ কৰিছো গম নাপওঁ নেকি?
নাই আমাৰ এন চি চি প্ৰেক্টিছ কৰিব গৈছিলো, তাৰ কাজিয়া লাগিল নহয় সিদিনাখন।
হয় নেকি?
উম, সেইদিনাখন সি মোক দৌৰিব গ'লে। উম, তুমি জানাই দেখোন সি ফাষ্ট দৌৰে।
গম পাইছোঁ গম পাইছোঁ।
তাতে মই ফাষ্ট যাব নোৱাৰিলো, সি মোক আহি এক্সৰ মাৰি দিলে নয় একদম।
সেইটোতো মই তোক আগতেই কৈছিলোঁ ভাই তাৰ লগত যদি দৌৰিব নোৱাৰ মাৰ খাবি।
তাকে মইচো, মোৰতো খং উঠিলে মইচো তই পাৰ মই নোৱাৰো তাক। কি কৰিম ন' মইতো এতিয়া কওঁ বুলি কৰা নাই হয়নে? নাই বোলো তোক মই আজিৰপৰা বোলো, আজিযয়ে আৰু লাষ্ট, আজিয়ে ফাৰ্ষ্ট।
তাৰপিছত কি হ'বগৈ?
নাই। এতিয়া এন চি চি তাক মই বাদ দিলোঁ এইবিলাক ট্ৰেইনিং চেইনিং আৰু দৌৰা চৰাবিলাক, এইবিলাক তাৰ লগত নকৰোঁ এতিয়া, অকলে দৌৰিম।
উম, এন এন চি চি বাদ নিদিবি, এন চি চি কৰি থাক, তাক বাদ দি দৰকাৰ হ'লে কথা নাই।
সেইটোয়ে তাকে বাদ দিছোঁ, এন চি চি পৰা বাদ নিদিওঁ বাৰু।
এন চি চি বাদ নিদিবি কাৰণ সেইটোত তোৰ হেৰি আছে না ভৱিষ্যত আছে।
উম, সেইটোৱেই।
উম, আৰু বাকী তোৰ কামটো যে কামটো কি হ'ল তই যে কৰি আছিলি? এপইণ্টমেণ্ট দিব, কিবা কৰিব।
অ' এইটো তোমাৰ জানো এইটো কেতিয়া মানে দিয়ে, মই তোমাৰ ডকুমেণ্টছবিলাক দিছোঁ মোৰ।
হুম।
কেতিয়া জানো আৰু সেই কেতিয়া হয় বা তে হ'লেতো ভালেই আৰু। কিবা এটা সোমাই
য যা খবৰ লৈ থাাক সোনকালে, কোনদিনাখন উলিয়াই দিব পিছত গম নাপাললে বেয়া কথা হ'ব, নাম্বাৰ চাম্বাৰ লৈছ নাই মেনেজাৰ চেনেজাৰৰ?
উম, মেনেজাৰ চেনেজাৰৰ নাম্বাৰবিলাক লৈছোঁ বাৰু, সি কৈছে কৈছে বোলে
উম।
দুদিনমান ৱেট কৰা, অলপমান মানে অলপ প্ৰচেচিংবিলাক অলপ লেট হৈ আছে। ছে আমাৰ সেইটো কাৰণে সেইটো কাৰণে অকমান পিছত হ'ব আৰু।
আমাৰ ৰমেশক সুধি চাবিচোন ৰমেশৰ সেই জাৰণী ফালে কিছুমান কাম ওলাই থাকে মাজে সময়ে।
অ' মাজতে মোক মাজতে মোক ৰমেশ দাই কৈছিলে যে, কৰিবি নেকি, মই বোলো কৰিছিলো দুদিন মান গ'লো টকা পোন্ধৰশ মান পালো।
গম পাইছো।
তাৰ পিছত তোমাৰ বোলো এই নাই, এইবিলাক নকৰো আৰু।
উম, এই হেৰীক দেখিছোঁ নহয়, এই তোমাৰ লগত যে, এন চি চি যায়।
অঁ'।
এ কিবা হেৰি তোমাৰ ঠাণ্ডা খাবলৈ যায় নেকি?
নামাতিবা তাক।
তাকেটো নামাটো বুলি ভাবিছোঁ বাৰু মই।
গৈছে বা?
নাজানো নাজানো, কোনবা আহিছে মানুহ।
উম, এই শিয়ালি বুলি কয় চাগে, তাৰ লগতে পালে চাগে ল'গ।
সেইটোও হ'ব পাৰে ন' ডাউট। বাকী আৰু আজি ভাত পানী কি তাতে হ'বগৈ চাগে, নে কি?
পানি তাতে হ'ব তাতে হ'ব তোমাৰ।
উম, বঢ়িয়া বঢ়িয়া, আমাৰ এইফালে আকৌ তোমাৰ হেভেন এখন খুলিলে নহয়।
খুলিছো নেকি মই যোৱা নাই তেনেকে আহ।
অ', শুনিছো বাৰু, এতিয়া কি এই আমাৰ মাষ্টৰটো চাগে তালৈকে যায় ন?
তালকে তালকে।
অ', ঠিকে আছে যাব দিয়ক, যাব দিয়ক, যাব দিয় এতিয়া ডিউটি আছেতো তাৰ।
তাতে তোমালোকৰ পৰিয়ালৰে আজি পৰিছে না।
কি কৈছা?
অ', বোলো তাতে তোমালোকৰ আজি পৰিয়ালৰ ভোজ আছে তো যিমান যি হলেও।
উম, উম, সেইটোয়ে সেই যাব এতিয়া তোমাৰ মানে অকমান চাৰ্জিং কৰিব লাগিবতো যাতে
অকমান ঠাণ্ডা অকমান লাগেতো। সেয়া সি যে, কিবা বাটত চিঞৰি চিঞৰি গৈছে বৰ মহাবজ্যাত ল'ৰা গম
এ সি অকমান মানুহটো গণ্ডগোল আছে তাক মানে এতিয়া ঠিক নাই।
ঘুৰি গৈছে গোটেই গাঁৱত সি এনেকে উদ্ভণ্ দালি কৰি ঘূৰি ফুৰে ভাই, বাইকখন ল'ব আৰু একে চিয়ৰ বাখৰ সংসাৰৰ বেয়া লাগে নহয়।
তাকে এতিয়া সি গৈছে হেৰিলে।
টিকিয়াই গৈছে কিবা, উকিয়াই উ, উ, কৈ গৈছে কিবা এনেকে।
উম, উকাইছে উকা মই কোৱা নেকি উকাই এইবিলাক মানে এনি টাইম দৌৰি থকা মানুহ টো উকাই থাকে মানে যেতিয়াাই তেতিয়া আৰু দৌৰি দৌৰি ধৰি লও উওৱাই থাকে, উ দৌৰি পেলাই কয়।
অঁ', অঁ', তেনেকুৱা কিছুমান কৰি থাকে কিয় বা, সি ল'ৰাটো ই কিবা হৈছে কিন্তু দেই ইয়াৰ অলপ দেখাবলগীয়া হৈ আছে ইয়াৰ।
নাই দৌৰি থাকোঁতে উ, আ, উম, এইবিলাক মাৰি থাকে।
অ', তেনেকুৱা কৰি থাকে দেখোন কিয় বা, এতিয়া চিঞৰি গৈছে উ, উ, এনেকে কিবা। একে বিকট মাত মানে গম পাইছ নে?
জানো সি চাগৈ কাৰোবাক চিগনেল টিগনেল দিব পাৰে মানুহ চানুহ মতাৰ কাৰণে।
অঁ', সেইটোও হ'ব পাৰে।
উম, তাৰমানে তোমাৰ চিগনেল এটা দিছে আৰু উ, বুলি।
মই মানে ঘৰত সোমাই গৈছোঁগৈ তাৰ চাউণ্ডত। মুখৰ বিকট চাউণ্ডত, বইজাত ল'ৰা। বাকী এতিয়া কি এই হেৰিবিলাক যে, আহিব দিবিনে নাই, চৰকাৰী এক্জামবিলাক?
এক্সামবিলাক আহিব দিম তাকে প্ৰেপ্রাৰেছন কৰি আছোঁ। কি হয় এতিয়া উম।
কৰ, কৰ পুৰা নোটছ চটছ বনাই ধুনীয়াকৈ।
উম নোট চটচ বিলাক বনাব লাগিব এই নোটচ বিলাক বনাওঁতে বৰ কষ্ট।
নহ মানে হেৰিটো সোমাই থাক প্ৰাইভেটতো কিবা কৰি থাক। সেইটো নোহোৱালৈকে ধৰ কিন্তু এইটোও তই প্ৰেক্টিচটো নেৰিবি।
এৰিব নহ'ব বাৰু ত' নহ'লে দিগদাৰ হৈ যাবতো এৰিলে।
তাকেতো এই তোৰ লগৰ সৰু বাবুয়ে শুনামতে পঢ়ি আছে বহুত।
অ বা সি বহুত পঢ়িছে ই পঢ়া পৰা নেৰে।
গম পঢ়া পঢ়িও আছে আৰু কিবা লগত কাম এটাও কৰি আছে কিবা।
অ কাম মানে হেৰি মা তোমাৰ এই আমাৰ হেৰিৰ লগত মানে ছাৰৰ লগত এই দৌৰা ছাৰটো যে। তাৰে মানে ৰাতিপুৱা, ৰাতিপুৱা দৌৰিব যায়।
অ হয় নেকি।
উম।
গম পাইছোঁ তেতিয়াহ'লে তাক বৰ বেছি থাকিব নিদিবি কিন্তু।
নাই থাওক এইব সি থাকিম বুলি কৈছে আকৌ কিবা ক'লে বেয়া পায়।
নাই, নাই তোৰ যিমান যি হ'লে তোৰ লগৰ হয় নহ তাক বচাই ৰাখিবি তাৰ পৰা।
উম নাই, নাই তাক ক'লেতো বুজি নাপায় সি মানে মোৰ নিচিনাকে এক চোৰ খাব লাগিব তেতিয়া সি যাতে বুজি পায়।
নহ সেইটোও হয় যেতিয়া দৌৰত নোৱাৰিব চৰ খাব তেতিয়া সি গম পাব নহ। বেয়া লাগে আৰু সেইটো। বাকী সি কিবা মোবাইলতে কিবা কাম কৰি আছে কিবা জানো ফ্ৰীলেঞ্চিং কিবা কৰি আছে ব'লা।
উম কিবা কৰি আছে নেকি গেম ছেমো খেলে সি কিবা।
নহ মাজতে গেম চেমো খেলি থাকে। গম পাইছোঁ আৰু অ' আৰু সেইদিনাখন মাষ্টৰটো সেই কিবা গেম এটা দেখ কাই আছিলে মোবাইলত অনলাইন।
অ, অ দেখাইছে, দেখাইছে অ।
সেইবোলে কিবা পইচা পাতিও পাইছে বোলে কৈ আছে আৰু কৈছে মই আৰু ইহঁতক তাৰ পৰাই কিবা এটা খুৱাইছিলোঁ। পাৰ্টি হিচাপে মই বোলো ভাল কথা বাৰু খুৱাইছা যদি। তহঁতকৈ ডাঙৰ হয় নহ সেই ল'ৰাটো।
ডাঙৰ আমাতকে ত্ৰিশ বছৰ মানহে ডাঙৰ ধৰিব পাৰা।
ত্ৰিছ বছৰ। কবি। আৰু। এই হেৰিৰ হেমৰ খবৰ কি অ আজিকালি।
হেমো আজিকালি বিজি হৈ গ'ল মানুহটো ই আজি কামত, কামত কিবা কিবি সোমালে আৰু। আজিকালি দাদায়েকৰ কিবা ক্লিনিকৰ কাম কৰে সি আজিকালি।
অ, অ, অ তাৰ ককায়েক আকো ফিজিঅ' নহয় নহ। ফিজঅ'থেৰাপী গম পাইছোঁ। নহওক দে তাৰ লগত থাকিলে তাৰ হেৰিটো হ'বগৈ আৰু ভৱিষ্যতটো বনি